অ', শুনিছো। তুমি শুনিছা?
পটকে আজিকালি নাহা হৈ যায় যে সেইটো।
এ, তাৰমানে কি জানা, এই হঠাৎ বৰষুণ দি দিয়ে, তেতিয়া তেনেকুৱা হয়। বৰষুণৰ পাছত মানে নেটৱৰ্কতটো, আজি এই দচ-পোন্ধৰ দিনমানৰ পৰা হৈছে, নেটৱৰ্কতটো ইমান বেয়া।
অ'। আজি আকৌ তোমাৰ ভাল মন গ'ল দিয়া ফোন। হৈ গ'লে।
মই হেৰিও কৰা নাই যে মই, বোলো নাই মই ইয়াৰ লগত কথা পাতো তোমাৰ লগত কথা পাতিলে ভাল লাগে কিবা আৰু এনেই থকা সময়খিনি মানে কনিি যায় কম গম নোপাই ন তোমাৰ মোৰ মাজত কথা হলে সেইটো কাৰণে অ বোলো নাই আজি ফোন কৰিমেই মই, অকমান ফ্ৰী হৈ লৈছো। আৰু এতিয়াও কোনে পায় আৰু বাকী মায়ে ভাত মায়ে ভাত বনাই আছে ভাততো হওঁতে দেৰি হয়। আৰম্ভ কৰি গৈছে হে আৰম্ভ কৰিবলৈ
গৈছে গৈছে মই আকৌ মাজে সময়ত কিছুমান বস্তু মইওঁ বনাই দিম,
অ' অ' মই বনাবলৈ ভালেই পাওঁ বাৰ। মই বনোৱাত খুব ভাল পাওঁ কিয় নাজানো বেলেগ গাভৰু মানুহে নবনাই ন গাভৰু চলিয়ে,
অ ময়ো ভাল পাওঁ দিয়া খালি খোৱা মানুহ হ'ব লাগে আৰু বুজিছা।
খোৱা মানুহ হ'ব লাগে মোৰ কিন্তু খাই দেই মই কিন্তু আচাৰো বনাওঁ জেলিও বনাও কি বহুত গাভৰু ছোৱালীয়ে নবনাই কিন্তু আৰু চবতকৈ ইণ্টাৰেষ্টিং কি জানা? মই যে ক'তো শিক শিকা নাই নিশিকখা কি মানে মানে কটু মই মানে এইবিলাক ট্ৰেইনিং কৰা নাই শিকখা নাই
আহ
দেই মানে নিজে আইডিয়া কৰি বনাও আৰু যিমানে খাইছে আজিলৈকে খাই পেলাই কিন্তু ভাল বুলিয়ে কোৱা শুনিছো।
অ কবই আকৌ তুমি ভালেই বনোৱা।
উম মানে কি হয় জানো মাহতে সৰু পৰায়ে মাহতে, ভাত বনালে মই চাই থাকো ৰ কেনেকে বনাইছে চব্জিটো কেনেকে বনাইছে ইমান ভাল পাওঁ চাই থাকি।
ময়ো শিকি থাকো তেনেকে এই আমাৰ এই আমাৰ এই লৰা কেইটাই বহুত ভাল বনাই নহয় আমাৰ মানে দাদাহতে এই খোৰা লৰা ছোৱালীকিতায়ে মই সিহঁতৰ, শিকি থাকো।
ভাল লাগে ন, আৰু এটা কি জানা চবৰে চবতে চখ নহয়। হ
নহয় নহয় নহয় ফুচ
অ আৰু এটা কথা কওঁ জানা আমাৰ ওচৰতে মানে ল'ৰা এটা বৰ বেয়া লাগিছে শুনি, উম মানে উ ড্ৰাগছ যে ড্ৰাগছ খাইছিলে জানানে? এতিয়া কবাত, মেইন কৰি আছে কোনোবা সেইফালে ৰ চাইডে নেকি এ মানে কি কয় এইখন ৰিহেবিলচন চেন্টাৰ ন তাত দি মানে কথাটো শুনা ইমান বেয়া লাগিছে আজি যে জন্ম প্ৰজন্মটো কলে গৈছে বাৰু আমিও আজিৰ প্ৰজন্মই কিন্তু আৰু আমাত কে সৰু চামটো ধৰা ওঠৰ বিশ মানে এনেকুৱা বয়সৰ ল'ৰা কিছুমান যে ইমান বেয়া লৈ গৈছে মানে ভাবিব নোৱাৰি দেই তুমি কাক দোষ বাৰু এইটো কাৰণে কোৱাচোন তুমি তুমি কাক দুখিবা বাৰু মই কিন্তু মাক দেউতাককে দুষিম দেই তাৰমানে কিয় জানানে এই মাক দেউতাকে প্ৰথম দিনা লৰাটোৱে যদি নিচা কৰি আহে প্ৰথম দিনাাতটো মাকে হলে মাকে হলেও টো গম পাব ন ধৰা আমি মা খোৱা ন
কিন্তু মানে মই তোমাক এটা কথা কওঁ হা মই মানে কিছুমান কিছুমান কিছুমান বস্তু মই দেখিছো আজি জানানে সিহঁতি যে কৰি আহে যে আজিকালি দিয়ে প্ৰডাক্ট পোৱা হল তুমি ধৰিব নোৱাৰা বুজিছা মই মানে দেখিছো মানে? এই কিবা মানে ধৰা কিবা বেলেগ ড্ৰিংকচ কৰি লোও বা কিবা কৰিলও, পাই মানে সেইবিলাক খালে মানে ধৰিব নোৱাৰে মানে গতিকে তুমি মানে প্ৰথম দিনা খনে যে ধৰা পেলাব পাৰিবা তেনেকুৱা নহয় মানে
অ হয় নেকি
অ আজিকালি ধেৰ প্ৰডাক্ট পাই জানা আমি আচলতে বেবেইবাং আমি যে নাজানো যে আৰু এটা আৰু মই কথা আৰু এটা মই কথা কওঁ নে এইবিলাক খালে নিজৰ জীৱনটো শেষ হব বুলি সিহঁতিও জানে নাই সিহঁতিওতো ক'ৰবাত পঢ়িছে বা পাৰিছে ইহঁতে এইবিলাক কেলৈ কৰিব লাগে কচোন
অ সেইটোোক সেইটো কৈছো ন,
আমাৰ আগতেতো সচাকে দৰী হয় কাৰণ পইচা ইমান সৰহকে দিছে কাৰণ পাইছে কাৰণ সেইবিলাকৰ দামটো,
সেইটো এটা মেইন কথা।
তুমি জানানে মোৰ ল লগৰ এটাই তোমালোকৰ তাৰে হয় মোৰ লগৰ এটা তাৰপিছত আৰু এতিয়া মানে মোক ফোন কৰিছিলে মোক মোৰ মানে বাৰ্থডে দিনাখন উইচ কৰিছে। উইচ কৰি পেলাই মানে মোক, পইচা খুজিছে
উম!
পিছত মানে মই ক'বাত শুনিছিলো মানে তাৰ তেনেকুৱা কিবা এটা বস্তু এমাউনটটো সেইটোৱে মানে যিটো পইচা কথা কৈছিলে আও তাপিছতে মোক বোলো কিয় লাগে তাপিছত কৈছে এই উ মই আও অকমান এনে আৰু আমি খাম আও খানা খাম। মই বোলো ঠিক আছে এটা কাম কইম মই ৰেষ্টুৰেন্টলৈ লৈ যাম মই গলে তাৰ পিছত গৈ পেলাই একেলগে খাওঁ হ'ব কি কি খালে অ যি মন য তাকে অৰ্ডাৰ দিলেই হ'ল মই পেমেন্ট কইম যিমান পইচা লাগে মই দি খৰচ কৰিম তা‌ পিছত কৈছে নালাগে নালাগে মোক এ হেটোৱে লাগে তা পিছত মই কলো এইটো এইটো কাৰণে লাগে হয় নে নহয় বাও। তেতিয়া কৈছে অ একো নহয় দে না মোক পইচা নাই অ বোলো চোৱা ভাল বস্তু খাবলৈ হলে ক এতিয়াই দিম কিন্তু এইবোৰ খাবলৈ হলে মই দিব নোৱাৰো দেই
ভালে ক'লা বহিয়া
হেবো খাবলৈ দিব নোৱাও আও বহুত ভাল ঘৰ ভদ তগৰৰ ল'ৰা জানানে আৰু বিশেষকে দেউতাক মাষ্টৰ হয় আৰু তেনেকুৱা দেউতাক এজনে জানো খাবলৈ দিব কোৱাচোন? কিন্তু ঘৰখনৰ পৰিৱেশটো কথা তুমি এবাৰ ভাবাচোন।
অ', ৰ'বাচোন কেতিয়া লগৰ মানে সময় মানে লগ সঙেয়ো বেয়া কৰে নেকি বা বাৰু?
ন' কৰে, কৰে দেই এইটো যে, মানুহে যে, কয় যে, নিজে ভাল থাকিলে চব ভাল কিন্তু মানে কি হয়, জানানে নাই ফৰ্চ নকৰাকে কোনো নাথাকে, নিজে ভাল থাকিলে ভাল হয়, কিন্তু সেই বেয়া হোৱা কিটাওতো সংগত পৰিবই দিয়াচোন।
উম।
কোনোবাই এটা কথাকে যেতিয়া বাৰম্বাৰ কৈ থাকিলেতো হ'বই।
এতিয়া সেই ঘৰখন চোৱা মই এতিয়া যোনঘৰ মানুহ কথা কৈছো মোৰ ইমান বেয়া লাগিছে জানানে এটাই ল'ৰা তাৰপিছত বহুত বেয়া লাগিছে লৰাই নাই -নাই মোৰ সেইকাৰণে বেয়া লাগিছে এতিয়া সেই ঘৰখন কিন্তু নহয় মই এ তাকে‌ কবলৈ গৈছো ইমান সৰু ল'ৰা এটা মেট্ৰিক পাছ কৰিছে তাক বিচাৰোতেই পইচা কিয় দিব লাগে বাৰু কিয় লাগে
ঘৰত -ঘৰত উৎপাত কৰিব নহয় গম পাইছানে নাই এবাৰ যদি হে টো হৈ যায় ছেকেণ্ড বাৰ মানে
উৎপাত কৰা কাৰণেটো- উৎপাত কৰা কাৰণেটো তেনেকে বেলেগৰ নি ৰা পিছে ন এতিয়া ৰবাচোন বেলেগত নি ৰাখিলে ভাল হ'ব জানো?
তুমি গুৱাহাটীৰ কেচটো শুনিছিলা নাই এজনী যে ছোৱালী এজনী যে আগতে যে হেৰি এতলোকে তেনেকুৱা কৰিছিলে, তাৰ পিছত যে তায়ো চেন্টাৰ এটা খুলি ললে। তাৰ পিছত যে নিউজটো দিছিলে ন, ছোৱালী কেজনীক যে মাৰিলে। তাৰ পিছত, তাত থাকা জোনবিলাক ছোৱালী আছিল অ তায়োতো তাৰপিছত টো কলে যে ম যত হেৰি দিবলৈ আহে মই বাদ দিলো , অ অ অ অ তাৰ পিছতো তাই তাইকো তু তাইওতো কৰে বুলি কৈছে তাৰ পিছতো! গতিকে যোনে কৰে সি কৰে, সেইটো এৰিব নোৱাৰে।
ইচ!
তেনকুৱা ধৰণৰ কথা।
বহুত বেয়া লাগে দেই বহুত বেয়া লাগে, মই এতিয়া আজি এই ল'ৰাটোক মানে হেইটো শুনা পালো খবৰটো শুনা পায় মোৰ বহুত বেয়া লাগিছে। ভাল হলেতো বহত ভাল ক কথা দেই, আমিও আশীৰ্বাদ কৰিছো মানে অন্তৰৰ পৰা বিচাৰিছো লৰাটো ভাল হওক। খুব সৰু ল'ৰা, আমাতকে বহুত সৰু জানানে?
উ তুমি ভাবাচোন তোমাৰে শুনি বেয়া লাগিছে, গতিকে মাক বাপেকৰ।
মই সেইটোয়ে কৈছো ঘৰখন কেনেকুৱা হব এটাই ল'ৰা মানে একমাত্ৰ সন্তান অ', মোৰ ইমান বেয়া লাগিছে
আৰু তুমি এইটো নহয় আজিকালি যে অকল লৰালে ভয় খাবা নহয়। তুমি চবলে ভয় খাব লাগিব জানা?
ছোৱালীও খাৰ কৰে ন এইবিলাক কাম? ধেত বেয়া কথা, এইবিলাক বেয়া কথা। কিন্তু কেনেকে সমাজৰ পৰা আঁতৰ কৰি
ন ইয়াৰ এটা ইয়াৰ এটা কাৰণ আছে ইয়াৰ এটা কাৰণ আছে মই কৈছো, এই যে মানে কি হয় যে আমি যদি তে এ, পঢ়ুৱাবলে আমি নিজৰ ওচৰে পাজৰে থকা ঘৰৰ ওচৰে পাজৰে থকা কলেজ খিনি আমি সদায় নেগলেক্ট কৰো। আমি ভাবো অকমান আত তত গৈ পঢ়ক, ভাল কলেজ এখনত পঢ়ক, ভাল হওক। হয়নে? তাৰপিছত যেতিয়া পঢ়াই দিবা সিহঁতি আমাক যেতিয়া আমাৰ আমাৰ যিটো হেচিয়ট, সেইটো চাই পেলাইহে আমি পইচা পঠিয়াম। কথাটো কৈছো ঘৰ এখনে, তেহতক কি কৰে কম পইচাটো খুব কম পইচা পথ পঠিওৱা যায় কোনোবাই যদি নোৱাৰে ধৰক, ধৰা। তাৰ পিছত যেতিয়া পইচাটো পঠিওৱা যায় সিহঁতৰ সেইটো পইচাই নত না , নাতে সেইটো কাৰণে বেলেগ কিবা কিবি কৰিবলৈ যায়। গৈ পেলাই সেইবিলাকত পৰেগৈ আৰু।
চব কিন্তু নহয় দেই বেলেগত, আমাৰ ভাইটিটো তাত কিমান ফৰ্চ কৰিছিলে খাবলৈ কৰিবলৈ, সি য'ত তামোল এখনেই নাখায় এতিয়াও, মা হঁতে তামোল খালেও সি বকি থাকে অ। সিটো নহ'ল তেনেকুৱা ন? সেইটো কাৰণে ভয় লাগে বেছি। কিবা বেলেগৰ কথা জানিলে দুখ লাগে।
অ'
কেনেকি যে নাই ম কেনেকে কি বন্ধ কৰিব পৰা যায় মানে ন তুমি ভাবানে এইবিলাক
ভাবো ভাবিলে ভয় লাগে আৰু তুমি জানানে এইবোৰ তুমি ভাবিছানে অকল টাউনীয়া জেগাত হয় এইবিলাক গাঁৱৰ জেগাতো হয় অকল নগৰতে নহয় গাঁওৰ জেগাতো বহি বহুত হয় আমাৰ ইয়াত যে জানা নাই বাগান চাগান আছে সেইফালে বহীত, থাকেগে তেনেকে জানা।
আহ!
তুমি দেখিলে বেছি দেখাবা।
ন সেইটোকে ন কলো এতিয়া লগ হবলৈ চান্সটো কেনেকে পালে অ লগ হওক কিবা পঢ়াৰ ক্ষেত্ৰত কিবা ক্ষেত্ৰত তেতিয়া সময় বান্ধি দিয়ক লগ হওক মানে কঠোৰতাৰ মাজেৰে নহয় ধৰা। মৰম মাৰে যে ইমান সময় পাবা তুমি বাহিৰত থাকা বা ইমান সময় খেলিবা তাৰ পিছত আহিব লাগিব ঘৰলৈ সেইটো আৰু এনেকুৱা কিছুমান সেই বন্ধুটোৰ বেগান চাব লাগিব বন্ধুতোৰ ফেমিলিৰ লগত মানে দুষ্টি কৰিব লাগিব ন' তেনেকুৱা জানিব লাগিব কাৰণ বন্ধুতটোৰ তাৰ ল'ৰাৰ বন্ধু তোৰ ধৰা সেই মানুহজনীৰ পিতেকৰ বন্ধুতটো কেনেকুৱা মাকহঁতৰ লগত টাৰামছ কৰিলেহে গ'ম পাব। তেতিয়া যাবলৈ দিয়ক, ওলাব দিয়ক তেওঁৰ লগত খেলিব দিয়ক তেনেকুৱা বহুত কথা কথা কিছুমান থাকে কিন্তু জানে কিন্তু দুখ নথকাও নহয় গাৰ্জেনটোৰ মোৰ মতে
আৰু তুমি নাহা
থাকেই কিন্তু অলপ চলপ
ঠিকেই কৈছা তুমি উপায় নাই আৰু আৰু সিহঁতক ফোন কৰিথয় আমি মানে বেলেগক চকু দি থাকিলে আজিকালি মানুহে বেয়া পায় নহয় অ' হয় কিন্তু এতিয়া তুমি চবকেতো তোমাৰ চা সলনি কৰিব নোৱাৰা ন নিজে ভাবিব লাগিবতটো সলনি হ'বলৈ।
হয়। দিয়া বেয়া লাগেও কথাটো শুনাত ক'ত বেয়া লাগি আছে। দে কি ক'বা বাৰু দিয়া আৰু বহুত কথা পাতিলোঁ ন এশেহ এশেহ ঠিক আছে দিয়া ঠিক আছে।